হেল্ল'।
কি কি বজা কৰিলা?
আহ অ। বজাৰ মানে এয়া এ মাহিলী ধৰি লোৱা এইবিলাক। গেলামালৰ বজাৰ। তাৰপিছত সেয়া নেহেৰুবালৈ গ'লো এইবিলাক কল চল অ। কিবা কিবি আনিলো।
আহ। চব গেলা বস্তু কে আনিলা নেকি, গেলামালৰ বজাৰ গেলা বস্তুকে আনিলা নেকি। বলো আকৌ।
সেই। চোন আৰু মাহিলী দেচোন। তুমি ভাত ৰান্ধি আছা।
অ বনাই আছো।
অ, আমাৰ আকৌ আলহী আহিলে ভন্টি। এক সেই তাল। কথা পাতি থাকোতে সেয়া আমাৰ সেয়া ভাত হ'ল।
অ আমাৰও হৈছে আৰু।
আহ।
বনাই আছোঁ।
অঁ। লৰাই পঢ়িছে নে নাই?
এ পঢ়ি সামৰিলে তাৰ মানে আজি ষোল্ল ক্লাছ আছিলে যে। নামঘৰত। এ খোলগিলা চপা আহি। অকন পঢ়ি আছো আৰু এতিয়া।
ভাগ লাগিলে চাগে বেচেৰা।
ভাগৰ লাগিছে অ, অকণ পঢ়ি বোলে এই কিবা এটা আঁকিবলৈ আছে বোলে আঁ।
অ সি বৰ বৰ ধুনীয়া আৰ্ট কৰাই দিয়া সি।
সে আঁকি আছে হোমৱৰ্ক আছিলে বোলে তাকে বোলো আঁকি থাকক আও ত আঁকি হলে খাম আও ভাত
অ পিছে কিহে ৰান্ধিলা ভাত
এই দালি বনালো তাৰপিছত ভোলে আলু মাছ ভাজি বনাই দিছো অকনমান সেয়াত পানী চানী দিয়া নাই আৰু
অ
লচেমা যে লচেমাহ সেয়া ভাজি দিছো আৰু
অ এ গৰমত বেছি খাবলৈও মন নাযায়
তুমি
মই সেয়া কণী আলু দম বনালো দালি বনালো সেইয়াই
অ আমাৰ কণীয়ে আছিলে কিন্তু গৰমত কণীয়ে খাবলৈ মন যোৱা নাই বোলে আৰু
অ এই ল'ৰা ছোৱালী কেইটাই কলে আকৌ খাম বুলি সেইকাৰণে
সেইকাৰণে বনোৱা নাই আও
অ আজি আবেলি পিছে পিঠা বনালানে নাই পিঠা লাৰু
সেই বনাই গৈ সন্ধিয়াহে আহিছোঁ সন্ধিয়া আহি আকৌ কাম এ কাম মানে কি আও গা পা ধুই বাকী সন্ধিয়া কাম বিলাক কৰি
অ
অকমান সময় কাপোৰ চিলালো শাৰী ছেট এযোৰ আছিলে সেইযোৰ চিলালো চিলাই পেলাই চাদৰ এখন আকৌ বেলেগ নতুন চাদৰ এখন মোৰ কাপোৰ আগতে কিনা আছিলে দহি বন্ধা নাছিলো
অ
চাদৰখন চিলাই থৈ দিছিলো
অ অ অ অ কামৰ অন্ত নাই আৰু বুইছা কাইলে স্কুল যাম অ
কাইলৈ যাম ব'লা বজাৰ ছাতি এটা কিনিবলৈ আৰু তোমাৰ কিবা কিবি আছে উলিয়াবা
অ
মোৰ ছাতি এটা ভাল কৰিব লগাও আছিলে ছাতি ভাল কৰা হেৰি চিনি পোৱা নাই
অ পাও পাও পাও
ছাতি দাণ্ডি দানণ্ডি এডাল ভাঙি আছে ছাতিটো ধুনীয়া হৈ আছে খালি দাণ্ডীডাল ভাঙিছে যে সেইকাৰণে বোলো ভাল
অ অ আছে ভাল কৰি দিব ধুনীয়াকে
ভাঙাও নাই দাণ্ডীডাল মানে এনেকৈ টানি দিলে দীঘল হৈ ওলাই নহা হ'ল কিবা এটা ঠেক লাগি থকা নিচিনা হৈ আছে সেইটো হেৰিয়েহে পাৰিব মানে তাকে লৈ যাব লাগিব লৈ গৈ পেলাই ভালকৈ লৈ আহিব লাগিব এতিয়া বৰষুণৰ দিনত লাগে
আহিবা অ লাগে
তাকে ভাবিছো লৈ যাম বুলি
দিছে দেখিছা কিমান
অ কেনেকোৱা ৰ'দ
টাইমত বেছি ৰ'দ দিলে আজি
গৰমত একে থাকিব পৰা নাই এতিয়া আমাৰ ভলটেজে নাই
এ গৰমত বাহিৰত বহি থাকি বৰ ভাল লাগে ন চে চাহ বতাহ এটা মাৰে যে
লাগি থাকে যে
অ
মুকলি বতাহ
ৰাতি আকৌ খিৰিকি মেলি শুবলৈও ভয় লাগে নহয় তোমাৰ এই দীঘল বিধলে ভয় লাগে
এই বাহিৰত অকণ সময় বহিলে বৰ ধুনীয়া লাগে ঠাণ্ডা বৰ
অ তুমি বহি থাকিলে আহিবলৈ মনেই নাযায় ভিতৰলে
এই অকণ সময় খোৱাৰ আগত অকণ সময় বহি ল'লে তেতিয়া ভাল লাগে আৰু
ভাল লাগে অ অ আগতে মনত আছেনে আমি যে সৰু হৈ থাকোতে যে এই পঢ়ি শুনি লৈ পেলাই যে চোতালত বহো অ ওচৰ পৰিয়ালৰ এই আইতা হত আহি পেলাই যে আগৰ দিনৰ কথাবিলাক কয়।
ভাল লাগে আকৌ সাধু কই থাকে।
অ আৰু তাৰ বাদেও ভাদমহীয়া বেছি ভাল লাগে। ভাদমহীয়া নামঘৰত নাম গাইজে।
অ আমাৰ ইয়াতো গাই
অ আমাৰ আকৌ সেই মাহ ঘৰত ভাদমহীয়া মানে আমাৰ বৰ পুৰা থান আছে যে। থানত তোমাৰ থানদলত একেবাৰে গোটেই মাহটো প্ৰসং হৈয়ে থাকে। খুল প্ৰসং তাৰ বাদেওকে আমাৰ ঘৰৰ কাষতে নামঘৰ আছে। এতিয়াও ছোৱালীতে আৰু সেয়া নাম পঢ়ি শুনি চোতালত বহো আৰু বহি পেলাই সেইয়াই আইতাহঁত আহে। কথা বতা পাতি আকৌ নামঘৰলে গ'লে আমি টোপককে গৈ প্ৰসাদ কেইটা খাই আহোগে নামঘৰত। সেইবিলাক দিন ইমান ভাল আছিলে।
ভাল লাগে এতিয়া ল'ৰা ছোৱালীয়ে আৰু সেইবিলাকলৈ যাবলৈ সময়ে নাই।
সময়ে নাই।
আজি বোলে অমক তিনি তাৰিখৰ পৰা আমাৰ ইয়াতে হেৰি আছে। যোগাসন যোগাসনৰ কৰ্মশালা তিনিদিন। তিনি তিনিদিন ন। তিনি চাৰি পাঁচ
অ
তাৰপিছত পাঁচ তাৰিখৰ পা সত্ৰীয়া নৃত্য নামৰ প্ৰতিযোগিতা নেকি? অ কৰ্মশালা নাম আৰু কিবা তেনেকুৱা মানে বৰগীত আৰু নাম গৰ মখালা এই এতিয়া ল'ৰা ছোৱালীক ক'ত আৰু সেই সেইবিলাকতে ব্যস্ত থাকোঁতেই।
অ সেইবিলাকো ভাল হেৰিয়ে দিয়া সাংস্কৃতিক হেৰিয়ত।
আগতে খালক থাক তেনেক ভ অ।
যোগদান কৰিছে। অ হয় সেইটো। অ ভালে কৰিছা
কলেজৰ
আহ আহ ফ্ৰেছ নাই অ অ আহ আহ মই আকৌ আজি হেৰি যোগাসনৰ বেট এখন আনিলো দিয়া। যোগাসন কৰা যে পাৰি লৈ পেলাই।
শুনিছা?
হেল্ল' হেল্ল' নটা বিছ হলেই। তোমালোকৰ বিয়া বাৰ বিয়াৰ পেণ্ডেল দি হৈ গ'ল চাগে ন। আহ হেল্ল' শুনিছানে? হেল্ল' তোমাৰ মাততো অহা নাই।